হেল্ল'?
অ', কি কৰিছে?
অ', মই শুনাই নাই আকৌ এ, ভাত বনাই আছিলো। কি কৰি আছা তুমি? অ', অ', বৰ মই এ, এনে আছো বৰষুণ দিছে এই বৰষুণ পাই থিকচে দিছে নহয়। ডাঙৰ বৰষুণ দিছে। দাঙৰ বৰষুণ দিছে। মই আজি টিউছন কৰিব কৰিব এ যাবলে নোৱাৰিলো। অ', তোমালোকৰ সেইফালেও দিছে বৰষুণ? আমাৰ এইফালেও দিছে অ', বৰ ডাঙৰ কে দিছে। অ', অ'। ভাত পানি কিহে বনাইছে? ভাত আলুগুটি পিটিকা কৰিম নেকি, ভাত কেৰেলা এটা ভাততে দি দিছো দালি অকণমান আছেই।
অ', অ', অ', ঘৰত সকলো ঠিকেই আছে?
তোমালোকৰ ভাত কিহে বনাইছে?
আমাৰ ভাত মই মাংস অকণমান আনিলোঁ। হেল্ল' হেল্ল'? হেল্ল'? হেল্ল'। হেল্ল'। শুনিছানে?
শুনিছা নে? অ' শুনিছো। মন নুশুনা হৈছিলো। অ' মাংস আনিলে অ', অ'। আপোনাৰ তাত নেটৱৰ্ক নাই এতিয়া য'ত আছে তাতে ৰৈ থাকক। মই সেইখিনিতে ৰখি আছো বাৰু, বাহিৰততে আছো, বাহিৰতে আছিলো দেখোন নেটৱৰ্কটো আপ ডাউন হৈ আছে হ'বলা
অ' এ আজি কিবা এটা হৈছে
অ' নেটৱৰ্কৰ আজি বহুত হেৰি বৰষুণৰ জহতে হৈছে নেকি।
উম তাৰ পাছত কথা এটা শুনক আকৌ
অ' কোৱাচোন।
আজি পায় ছোৱালীজনী চব পাই আকৌ মৰিলে নহয় চব
হেৰি, হেৰি চক খায়।
অ'।
অ' ক'ত মৰিলে? জেগাকণৰ নামটো নাজানিলো, অ'। কিন্তু মানে ছোৱালীজনী কি হ'ল বৰষুণ ঢেৰকনি দি আছিলে ব- ফোন চাই আছিলে নেকি, ফোন লগত আছিলে তাৰপিছতে তেনেকে ঢুকালে মানে এই ফোনে টানি আনে নহয় জানো
অ', ফোনে নেট চেট অন থাকিলে টানি দিয়ে, তেনেকেই ঢুকালে আৰু বাকী সকলো ঠিকে আছে?
উম, উম ঠিকে আছে।
উম তাঁত লগাইছিলা হেনো আজি কি হ'ল?
তাঁতখন সামৰিব নাপালো নহয় বৰষুণ আহিলে, তাঁতখন সামৰিব থৈ দিলো।
তেনেকে সামৰি থলে, কেইখন থাকিলে?
চাৰিখন লগাইছিলো, হেৰি দুখন থাকিলেগে চলাবলৈ আৰু কালি মেলিম আৰু ৰ'দ দিলে মানে। উম ভালকে মেৰিয়াই থৈছো বাৰু। ওচৰৰ মানুহজনী আহিলে দুইজনীয়ে মেৰিয়াই মেলি থৈছো।
অ' কিন্তু এনেকে থাকি গ'লে বৰ অসুবিধা হয় অকমান
উম সেইটো হয় বাৰু। এনেকে চাপাই থলে। আমাৰো এবাৰ তাঁত এখন থাকিব
আশী পকোৱাতে এ
গুলপীয়া ৰঙৰ হেৰি দিছিলে খেল দিছিলে, অ'। তাৰপিছতে পকাই পেলাই সাতখনমান থাকি গ'ল নেকি লগাইছিলে বাৰখন মান। অ' বাৰখন নহয় নেকি সাতখন মান অ'।
তাৰ পিছত বৰষুণ আহিলে কেইখনমান থৈ দিলে বহুত দিন থাকিলে মানে তিনিদিন চাৰিদিনমান থাকি গ'ল।
অ'। মোৰ আছে বাৰু আগতে, মোৰ আগতে তেনেকু হৈছে বাৰু মেখেলা লগাই পেলাই তেনেকা থাকি গ'ল। তেনেকে থাকি যাব। এনেকে চুটিকে থাকিলে আপোনাৰ উম। বেছি নাই নহয়। বেয়া লাগে অ'। হয় দেই। এ ডাঙৰকে বৰষূণ দিলে ভাল লাগে। গম পাইছা নে? মাংসহে খাবা, মাছ চাছ নাই। নাই ওলোৱা মানে।
মাছ মানে এনেই পুখুৰিতে ধৰিলে ওলায়। কিন্তু এনেকৈ চেপাত
চেপা পাতি থলেও। এসাজ-দুসাজ। অ' অ' কিন্তু এতিয়া কতা নাই, মায়ে বাবাই কি কৰি আছে বাবা মাহঁতে কি কৰি আছে? দেউতাই অ'। তাৰপিছতে মায়ে ভাত বনাইছে, ভাইটিয়ে পঢ়ি আছে। অ' অ'!
বতৰতো বৰষুণ জাক যদি ডাঙৰকে দিলেহেঁতেন ন, তেতিয়া মানে অলমান টাইম বহুত দেৰিকে এৰি দিলেহেঁতেন এতিয়া চিপচিপকেই পৰিছে।
কে পৰি আছে নেৰা-নেপেৰাকে। তাকে অ'! কাইলে এবাৰ আমাৰ ফালে এপাক আহিবাচোন, যদি ঘৰত থকা। অ'!
অ' অ'।
আবেলি আহিবা আকৌ, ঘৰতেনো কিমান সোমাই থাকিবা।
অ'।
ওলাই মেলি যাবলৈ সময়ে নাপাও, টিউচন চিউচন থাকে। হলেও এপাক এপাক আহিবা কাইলে।
অ' যাব পাৰিম। অ' যাব পাৰি অ'।
পাৰি অ' অ'।
আজি এগৰাকীয়ে থকাকেই মাতিছিলে, যাবলে নহলে।
হয়নি? অ' মেনেজ চবফালে মেনেজ কৰিবা আও।
চবফালে মেনেজ কৰিবা, তেওঁ আকৌ অ' অ' অ সেইটো হয়, তেওঁ আকৌ বেজি এটা লৈ যাব কৈছে মই মানে কাটিং শিকি আছো। তাৰপিছত
অ'। অ' বেজী এটা আমাৰ ঘৰতো আছে নহয়। তাকে বেজী এটা আমাৰ ঘৰতো আছে। কিহৰ বেজি? এ আমাৰ পিছালৰ মানুহ ঘৰ বেজী এটা আমাৰ ঘৰতো আছে, মই সেইদিনা দহি বাতি বাতিবলে আনিছিলো, তাৰপাছতে সেই ইমান ভূটা বেজীটো দহি বাতিব নোৱাৰিলো দেই মই সেইটো বেজীয়ে।
অ' আজিকালি বেজীবোৰ আমাৰ ঘৰত দুট
আমাৰ ঘৰত দুটা বেজী আছিলে। অ'!
এ এক
উম, একে ভূটা কিবা এটা হৈছে আজিকালি কিবা চিনিবা আও, তেনেকুৱাই নেকি? চিল্ভাৰৰ নিচিনা বেজী কেইটা দেখোন অকমান হেৰি কৰিলে বেকা হৈ যায়।
অ'।
মই তেনেকে হলে নকৰিলোৱে।
বৰষুণ জাক আৰু নিদিলেই হল, নতুবা কাইলে ৰাতিপুৱা আকৌ উঠিবলৈ এলাহ লাগিব।
লাগিব। দৌৰিবলে যোৱা নে নোযোৱা?
দৌৰিবলে যাওঁ, অ' সেইটোয়েতো।
যাবা যাবা চাকৰি-তাকৰি এটাত লাগা।
চাকৰি এটা লাগে অ' একো এটা নতুবা কৰিব নোৱাৰি। কিন্তু উম চচোৱাচোন, কিমান ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে।
উম। কট কৰিবই আৰু দিয়াচোন, চবকেটো লাগে ন চ উম, চুমি বৰুৱালে ফোন কৰিব পৰা হ'ল নে নাই বাৰু?
আহ, গম পোৱা নাই দেই মই। আজি ৰাইজ অলপমান, আজি ৰাইজ অলপমান চিনেমা চাবলৈ জোৱা কথা আছিলে কি হ'ল জানো গ'লে নে নগলে।
চিনেমা চাবলৈ নগ'লে হে বৰষুণ দিলে যে, ভাওনা চাবলেহে যাব হেনো চিনেমা চাবলৈ নাযায়।
অ'।
সেইটো কথা গম পাইছো বাৰু মই, মই এতিয়া এই বান্ধৱীজনীলৈ ফোন কৰিছিলো তাই বোলে চিনেমা চাবলৈ নাযাওঁ বতৰটো বেয়া যে, স বৰষুণ দি আছে কাৰণে ভাওনা চাবলেহে যাব হেনো। ড্ৰাইভৰটো, তাৰাপা মই বোলো হ'ব দিয়া গলেই হ'ল এটা।
মই বাকীবোৰত জোৱাতকে, মানে আমাৰ ইয়াত যে আছে যে
যে ওচৰতে, অ'। সেইটো চিনেমা হলতকে এই আঁতৰত থকা চিনেমা হলতোৱে ভাল পাওঁ, অ' সে ত যোৱা কথাই কৈছিলে, অ' সেইটো মানে ডাঙৰ আহল বহল ভাল লাগে অ' এই এইটো আকৌ সৰু, এইটো হ'ল মানে হেঁচা মাৰি ধৰা নিচিনা, অ' সৰু আকৌ আৰু গৰম এইটো হলত দেৰশ মান দেৰশ মানহে ধৰে, গৰমত গৰম উঠিব। গৰম নধৰে, এ এচিটো পোৰা লগাই থৈ অ', কিন্তু মানে এইটো, এইটো মানে কিবা হেঁচা মৰা টাইপৰ, মই ইয়াত এবাৰহে চাইছো বাকী পাঁচবাৰ মান সেই আঁতৰততে চাইছো। অ', এইটো আকৌ আলুগুটিৰ নিচিনাহে।
অ', সেইটোত মানে একদম পুৰা মানে একো ফিলেই নহয় মানে বহুত বিন্দাছ।
অ', তেনেকুৱা হলে ভাল লাগে চাইও ভাল লাগে, অ' অ' চাই ভাল লাগে আৰু বহুত আহস বহল যে অ'। একদম মাজত চিটটোও পৰি ল'ব লাগে, উম। ভাল, মই বাৰু চাই পোৱা নাই দেই মই চিনেমা চাই আজিলৈকে নাই পোৱা, মই বেয়া পাওঁ চিনেমা তিনেমা চাই।
অ', আপুনি যিমানে পইচা বেছি হ'ব, সিমানেই ওপৰলে পাব চিট।
হয় নেকি। অ', থিয়েটাৰট আকৌ আগলৈ পাই, চিনেমাত আকৌ পিছলৈ পায়। অ', সেইটো কথাহে নেকি, অ' মানে মোৰ দাঙি চাব লাগে নেকি?
অ', নহয় নহয়, টিকেট টো কম যে।
অ', নামৰ তাতটোছ স্কিনখন একেবাৰে ওচৰতে পৰে আৰু ইফালে সিফালে এনেকে চাই থাকিব লাগে। অ', সেইটো কথা, সেইকাৰণে আঁতত, আঁতৰত টিকেট ল'লে মানে ভাল চাবলে, অ', অ', ওপৰ, ওপৰ লৈকে মানে একদম বঢ়িয়া আৰু। অ', অ', মাজত পৰিলেও বঢ়িয়া, মই চাই পোৱা নাই চিনেমা। চিনেমা হলত সোমাইে পোৱা নাই।
মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছৰ পৰাহে চাই পাইছো, চিনেমা হলত চিনেমা।
অ', মই চিনেমা চাই পোৱা নাই বাৰু থিয়েটাৰ চাইছো বাৰু।
অ', মই আজি দুবছৰে মই আজি দুবছৰ, অ'। দুবছৰ হে হৈছে, মই কিন্তু এই দুবছৰতে ছয়খনমান চালো চিনেমা হলত চিনেমা।
অ', মই চাই পোৱা ন বাৰ মই গাভৰু থাকো চিনেমা চাই নাপালো এতিয়া বোৱাৰী হৈ অহাৰ পাছত ছ ক'ৰ পৰা চিনেমা চাবলৈ যাবা ভাওনা চাবলৈ যাওঁ বাও ওলাব এদিন আমি যাম এ মোৰ আকৌ কেঁচুৱা মেচুৱা আছে নয় এইবিলাক আকৌ ইমান দেৰি আকৌ তাত থাকিব নি নিবিচাৰিবও পাৰে
সেইটোও এটা কথা অ সেইবোৰো অসুবিধা
উম থাকিলে ভালে আকৌ নেথাকিলে মানেও বেয়া লাগে ন ল'ৰা ছোৱালী পেপে পাপি কৰিলে আকৌ কাষৰ মানুহ আকৌ ইয়াত থৈ গলেও কথাটো বেয়া অ সেইটো কাৰণে
এইটো আৰু কেতিয়াবা এনেকুৱা লাগে যে এহ লৈ অহা হলে ভাল আছিল কেলেইনো
অ কিবা এটা বুজি পাব বুলি অ কেতিয়াবা মনত পৰি থাকে ন আমাৰ বাৰু লৰাটোৱে চাব লাগে দেই ই চিৰিয়েল তিৰিয়েল বিলাক মোৰ লগত কেতিয়াবা চায় নহয় অ সেইটোৱে সেইটোৱে তেতিয়া বুজি পাব অ
আৰু ভালেই লাগিব
উম
আমি এবাৰে গোটেই পৰিয়ালটো গৈছিলো বিদুৰ ভাই চোৱা অ নয় নয় নয় দেই হেৰি
ৰুদ্ৰ খন অ
অ খাৱলি খাৱলি বনালে মানে দিবাচোন অকনমান তোমালোকৰ ঘৰৰ ফালে বনায় যদি খাৱলি
খাৱলী বনাবলে আমাৰ সৰিয়হ নাই নহয়
হয় অ খাৱলি অকন খাবলৈ ইমান মন গৈছে মোৰ
ঢকুৱাখানাৰ ফালে খাৱলি বনোৱা মানুহ আছে নহয় আপোনাৰ
আপোনাৰ কোনোবা মিতিৰ আছে নি আমাৰ ঢুকাখানা বাইদেউ আছে মই সিনাখন হেৰি কৈছিলো নহয় সৰিয়হ কেইটামান দিবচোন বুলো তাৰপা আকৌ লগত যোৱাটোৱে আনিলে যে মই আকৌ ক'বলৈ বেয়া পালো সিহতে কঠিয়ালৈ থৈছো বুলি কলে কঠিয়াল থৈছো বুলি কোৱাৰ পিছত আকৌ মই বৰকে পেছাৰ দিবলৈ বেয়া পালো তাপা সি আনিলে লগত যোৱাটোৱে এক কেজি মান
এইবাৰ যে খাৱলি খাবলৈ একেবাৰে নাই পোৱা
উ পাই খাৱলি খাবলৈ বৰ মন যায় সৰিয়হ কেইটামান কিনি আনি পেলাই ঘৰতে বনাও হে নেকি
তাকে ক'ত নো পাওঁ জানো এতিয়া সৰিয়হ
সৰিয়হ বজাৰত ওলাব চাগে বিচাৰিব লাগিব এ বাঁহৰ গাজো ইমানকে নোলালে আমাৰ ইয়াত অ বাঁহৰ গাজো নাই পায় এবাৰ আগতে বাঁহৰ গাজো খাওঁ এনে এইবাৰ বাঁহৰ গাজো নাই কৈছা আনকিবাৰ আনকিবাৰ ইমান দিনে বাঁহৰ গাজ হেৰি কৰি খৰিচা বনাওৱে বনাও তোন আকৌ এতিয়া বাৰিষা অ' সেয়া কিন্তু হেই
শুনিছা
তাকে অ'
তাকেহে অ এইবোৰ কিনো হ'ব আও আপোনাৰ হাঁহ হেৰাইছিলে হেনৌ আহিলে নে
অ', মোৰ হাঁহে আছিলে মানে হহ দুটা সোমোৱা নাছিলে নহয়, জানো অথনি তাৰ পাছতে আহিলে আহি পেলাই পেট পেট পাব তাৰ পৰা পাপা কৈ আছে, তাৰ পৰা আকৌ মই ইভিনিং ৱাক কৰিবলৈ গলো। ছোৱালী এজনীৰ লগত তাৰ পিছতে আহি পেলাইছো, হাঁহকেইটা নিব সোমাবলৈ দৰ্জা মুখতে ৰি আছে আৰুকমাৰো সোমোৱা কৰি দৰ্জাখন মাৰি থৈ গলো মই
পোৱালি কেইটা ওলাই যায় বুলি তাৰপিছত আকৌ সেই কৰিলো সোমালে। বান্ধলি অ', ৰৈ বিলাক এতিয়া আহিব আৰু ক'বালৈ যাবও নোৱাৰি মুকলি মনে অকল চিন্তা উম', তাপা হ'ব দিয়া মোৰ এতিয়া নিখনি কাহিব হ'ল এতিয়া ভাতত উম', হ'ব দিয়া।
উম',
উম',